উম', -উম', -উম', তাকে মানে, এনেই আমি পাতিবতো ক'ত পাৰিম আৰু বস্তুটো',
আমি ধৰক, পাতিব হ'লে দেওবাৰ দিন এটা চাব লাগিব',
দিন বাৰৰ কথা বাদ দে, দিন বাৰৰ কথা বাদ দে', জেগাটো লাগিব ন, মেইন কথা',
সেয়া, স্কুলত পাতিব লাগিব, স্কুলৰ এৰিয়াত',
স্কুলতো কোনে দিব?
সেইটো - সেইটো পাৰ্মিশ্যন উলিয়াব লাগিব ন যেন গুৱাহাটীতে লগ কৰি পেলাই',
দিলেই কেনেবাটো পাৰ্মিশ্যন যি হে মাষ্টৰ',
ত এইটো ৰিকুৱেষ্ট কৰিব লাগিব ন এতিয়া',
উম',
কাৰণ কি, যি মানুহবিলাক প্ৰগেম গুৱাহাটীত পাতে ন? এই ডাঙৰ - ডাঙৰ সেই কলেজবোৰতে পাতেতো', হল ছিষ্টেমত, হলত পাতি দিয়ে',
তোমাৰ বিহু বুলি ঢল এটা আছেটো?
অ', হল হ'লে তো ভাল',
অ' হল মানে ছকিত বহি থাকিব পাৰে', তাৰপিছত ষ্টেজত তই ধৰিল বেঞ্চ লগাই দিলি', স্কিন লগাই দিলি, ডাঙৰ স্কিন এখন লগাই দিলি মানে যি খেলে - খেলে স্কিনত চাই থাকিব পাৰি',
এই, সেইবিলাক কৰিলে আকৌ খৰচাটো বেছিই যাব নহয়?
অ', সেইটো এটা হয়, মানে ধৰি লওঁ এইটো হেৰি কেনেকা কৰিবি ধৰি লওঁ এতিয়া',
এতিয়া - এতিয়া তোক টুৰ্ণামেণ্ট এখন পাতিলি হয় নে?
উম',
তই ডাইৰেক্ট তই দেখাই থাকিব নোৱাৰ যে কোনটোৱে কি খেলিছে কাৰণ', তোৰ লোকেশ্যন পাই যাব ন বাকীখিনিয়ে', এতিয়া তই দেখাই আছ হা, এটা টিম তাতে, সেইটো টিমৰ ওচৰত আছে', কিন্তু তোৰ ডাইৰেক্ট দেখিবলৈ তোৰ ৰাছে কৰিব ন পিছফালৰ পৰা',
সেইটো সিহঁতে দেখা নাপায় নহয় সেইটো সিহঁতৰ স্কিনটো ফ্ৰণ্টটত থাকিব সেইবিলাক বেক - বেগত', খেলি থাকিব না, বুজি পাইছ নাই তই কথাটো',
এতিয়া তই, তই গম, সিহঁতেতো গম পাই যাব ন ইয়াৰ পিছফালে চি', সেই দিনাখন লাগি আছে সিহঁতে ঘ মনে মনে ঘূৰি চাইয়ে থাকিব ন। ত পাৰে সেইটো তেতিয়া তোক অবজেভেশ্যন কৰিব যে।
নহয় অ। ইস্পিন খন ধৰি ল এটা কথাটো কৈছো ষ্টেজ হলটো এটাষ্টেজ নাথাকে জানো?
উম।
ষ্টেজটো ধৰি লও গোটেই ষ্টেজটো চাৰিওফালে আমি কুইজ পাতা নিচিনাকে আমি বেঞ্চ লগাই দিলো।
উম।
তাৰ সম সন্মুখত মানে তাৰ মানে ফণ্ডত- তেন্তে মানে চাবলৈ হলে এপাৰ ঘূৰি উ মানে উঠি আহিব লাগিব জেগাৰ পৰা চাবলৈ ত সেইটোতো ফাউল হৈ যাব- ত সি অকল মানে অডিয়েঞ্চে চাব পাৰিব যোনে চাই মানে নাই খেলা- মানে কিয়- মানে কিয় কৈছিল জানানে মানে ধৰিৰ অলপ ইউনিক কৰিলে ইউনিক বুলি নহয়। ম অলপমান ধৰি লও আহ এইবিলাক অকমান হেৰি- সষাল মানে এতিয়া কি জানো পোৱালী বিলাক এট্ৰেক্ট কৰিব আৰু খেলিবলৈ আহিব পশু পোৱালি জানন।
এতিয়া ধৰ আমি আমাৰ হিচাপ পোৱালীবিলাকে এতিয়া টুৰ্ণামেণ্ট এপ- থাকে সেই এপ এপতে খেলি পেলাই বহুত টকা ঘটি আছে জাননে নাই।
এপতে ন।
এপটোত মানে কি হয় ত এট্ৰি ফিজ টা দিলি ত্ৰিশ টকা।
উম।
তই পাৰ্কিল পাবি পোন্ধৰ টকাকৈ প্লাছ বঢ়িয়া কৰিলে দুশ নে তিনিশকৈ পাবি।
জিকিলে।
সেইটো এপটো বাদ দে আমি যেতিয়া লিগেলি কথাটো পাতিম তেতিয়া- এতিয়া ধৰি লও মইতো কথাটো কৈছোয়ে- তই যেতিয়া গোটেই পোৱালি খিনিক গোটাই দিবি গোটাই দিয়াৰ পিছত ত মই কথাটো কৈছো- তই মই ধৰিলও খেলো, আমি দুটাই যেতিয়া মানে- দেখি দেখি খেলিম কিন্তু তই মোৰ ওচৰত খেলি আছ মোৰ- মোৰ কাষত খেলি আছো তোৰ মোবাইলটো নাই চোৱা কিন্তু।
উম।
কিন্তু। যেতিয়া যি দুটা বাঢ়িব তহঁত তই মোক মাৰি আছ মই খেলিব পৰা নাই বা মই তোক মাৰি আছো ত খেলিব পৰা নাই। এতিয়া জিদ টা বাঢ়িব ই ই ই মাৰি আছে মানে জিদ বাঢ়িব বুজিছা নে।
উম।
এতিয়া মানে কি ধৰি লও ত্ৰিশ টকাটো ধৰি লও লগালি নহয় তাতো যোনটো এপৰ কথা কৈছো- সি এতিয়া হাৰি গ'লে ইমান নাচায় মানে নাচায় না। তই যেতিয়া তোক সৰু তোতকে সৰু পোৱালি এটা যেতিয়া তোক হৰাই দিব।
উম।
তোৰ ইগত লাগিব নাই?
অঁ।
তইতো সেইটো এপত নেদেখ তোতকে ডাঙৰে খেলি আছে নে সৰুৰে খেলি আছে।
উম, উম।
বুজিছ নে মানে ইমচনেলি খেলিব লাগিব গেমটো। বুজিলি। সেইবিলাক কাম এনেকে হয় কৰিম দেই বুজিছানে?
পাৰি অ।
তই মোক জনাবি খালি তই কেতিয়া কৰ? আমি মানে ধৰি ল' উম দুইটাই মিলি ধৰি ল' পাঁচজা পাঁচজা দি দছজা দি পেলাই বাজেট এটা বনাম। বনাই আমি পাৰ্মিচনটো ল'ম লৈ আমি খেলিম তাত খেলাম সিহঁতক।
পাৰি জেগাটো চিলেক্ট কৰি ল'ব লাগিব কোনটো জেগাত আৰু জেগাটো কেনেকুৱা চাব লাগিছিলে নহয় চব চব ফালৰ পৰা মানে সুবিধা হয় আৰু মানে। যদি দূৰৰ টিমো আহে মানে সুবিধা হয় আৰু।
উম।
সেইটো চাই পেলাই জেগাটো চিলেক্ট কৰিব লাগিব।
উম।
অ এনভাইৰমেন্টটো অলমান ক্লিন হ'লে ভাল হয় পোৱালি খিনিৰ কাৰণে। আৰু গাৰু চাৰু দিব লাগিব নহয় গাৰু লোহে কেলে জান নে নাই?
গাৰু লৈ আহে।
অঁ গাৰুও লৈ আহে লগত।
কিয়?
মানে ধৰা এতিয়া বেঞ্চ এখনত বহাই দিলোঁ হয়নে হাতটো ধৰ থ' হাতটো মেইন কথা হ'ল হাতটো থৈ খেলা হয়নে? যেতিয়া খেলে থৈ হাতটো কমফৰ্টেবলি থৈ পেলাই খেলিব পাৰিব তেতিয়াহে ভাল পাব।
উম।
সেইকাৰণে সেইখিনি কি কয় কোচত গাৰু এটা লৈ খেলে।
সেইটো গাৰু প্ৰভাইড নকৰোঁ আৱ আমি এইটো এন্তে যেনেকে সুবিধা মতে খেলিব সেনেকে খেলিব আৰু সেইটো
লৈ আহে খাৰু।
কি কৱ?
অহ।
ৰাম।
গাৰু লৈ আহিব আৱ। গাৰু লৈ আহিব ফেন লৈ আহে।
বাহ
তাৰপিছত হেডফোন এনেকুৱা থাকে ন' সেইৰ কাষৰমান মানে কাষ মানটো কিবা চিঞৰি থাকিলেও ক'ব নোৱাৰে উম। সিহঁতে নিজে গেমত মাইকটো খুলি কথা পাতি থাকে ওচৰত থাকিলেও।
কি কৱ বে।
উম, কবই নালাগে একে বত এই ভাব ভাগেই আছে না আমাৰ হেৰিয় অসমত।
আমাৰ অসমত এনে বেষ্ট প্লেয়াৰ মানে যোন টপত আছে চিনি পাৱ নে?
তেনেকুৱা বুলি টপত বুলি নাই আমাৰ অস অসমৰ ৰিপ্ৰেজেণ্ট কৰিব নিবিচাৰে কোনেও তেনেকে।
কিয় বা?
জানো এনেই খেলি থাকে।
এইটো আমি আমি যদি এইটো এইটো এই দুটা কাম যদি আমি আগবঢ়াই দিওঁ নহয় আমি কিন্তু পাৰি যাম কিন্তু।
উম।
একদম জেগাত পঁচি যামগে আমি।
জেগাত মানে ক'বই নালাগে আৱ।
কন্টেক লাগিব, খালি সেইটোয়ে আৰু সিমানেই কথা।
এতিয়া আমাৰ ৰিজনৰ কোন আছে, মই চাই আছোঁ ৰ দেই। দুই গুৰ দিছোঁ স্পীড নহয় এইটো, স্পীড পাম। আমাৰ অসমত টপত এছ ইছ ষ্টিভ বুলি লোৱা এটা এইটি ওৱান লেভেল।
উম।
কিমান লেবেল, ইমানো পুৰণা নহয়। কিন্তু সি গ্ৰেণ্ড মাষ্টাৰ থাৰ্টিত আছে, মানে আমাৰ ইণ্ডিয়াত তিনি নম্বৰ ত্ৰিছ নম্বৰত আছে সি
অহ
টপ থাৰ্টিত আছে সি তাৰ স্ক'ৰ হৈছে ফ'ৰ্টি চেভেন থাউজেণ্ড, এইট হাণ্ড্ৰেড ছিক্সটিন।
বাপৰে বহুত খেলে চাগে নহ
কিন্তু মোতকৈ কিন্তু কম পুৰণা এইটো।
উম
খুব বেছি অহ, ‌ খুব বেছি ইয়াৰ চাৰি বছৰ খুব বেছি চাৰি বছৰমানহে হৈছে, খেলা
তোৰ
মোৰ নহয় এই পোৱালিটো
আহ, আ তাকে মানে
ট্ৰেনত জীৰা এটা সোমাই গ'ল বোলে, কাট খাই গ'ল
কিটো
জীয়া নেকি
কুকুৰ
ফেনত
ফেনত, কি ফেন?
এই চিলিং ফেনত, কাট খাই গল হবলা মোবাইলটো ৱাৰিং জ্বলি গ'ল নেকি
তাতো ৱাৰিং জ্বলিলে চাগে তোমাৰ নিজৰ ঘৰ কাম নিজে ঠিক কৰিব
এতিয়া পাৰিম, কিন্তু আকৌ এম চি বি জ্বলি গ'লে বেয়া কথা হ'ব নহ।
উম।
এম চি বি কেইটা আকৌ সেইটো এটা দিগদাৰ হৈ যাব।
সেইটো হৈ বাৰু
আৰু আমাৰ এতিয়া এইটো অসমত আছে, ইমান নম্বৰ আছে, কে নম্বৰত কোন আছে ছেকেণ্ড নম্বৰত ৰি চি এফ এফ অহ ইয়াৰ ইনষ্টা এই ইউটিউব আছেও, লাইভ কেমাৰ এফ এফ এল পি
তোৰ কাইলে একজাম আছে নে নাই?
নাই নাই, তাৰ লেভেল কিমান জান নাই? এইটো কবি, ছেকেণ্ড নম্বৰ থকাটো নাইণ্টি ছিক্স
ৱাইৰ লেভেল দেখোন বেছি।
উম আৰু পুৰণা প্লেয়াৰ, মোৰ সমান পুৰণা প্লেয়াৰ।
তেনেহ'লে সি দেখোন সি ফাষ্টত থাকিব নালাগে জানোঁ।
কি ফাষ্টত নহয় । স্ক'ৰৰ লগতে সদায় টপ ফিফটিত আছে ইয়াৰ ৰেংক হ'ল ফৰ্টি ফ'ৰ। ইণ্ডিয়াত ফ'ৰ্টি ফ'ৰ নম্বৰত আছে।
অ।
কিন্তু ইয়াৰ প্ৰফাইলৰ লাইট কিমান জানোঁ?
কিমান?
চাৰি চাৰি লাখ ফিফটি টু থাউজেণ্ড।
অ।
ইমান মানুহে তাক লাইক কৰিছে ভাব
ঐ আমাৰ ইণ্ডিয়াৰ টপৰ টপ-টপত কোন আছে?
ইণ্ডিয়া টপত।
উম।
এনেই আমাৰ শোণিতপুৰত কোন আছে জানোঁ?
কোন?
শোণিতপুৰত কোনোবা লৰ্ড ষ্টাৰ্ক বুলি এটা আছে।
উম।
আছে উম ইণ্ডিয়াত নহ। ইণ্ডিয়াত অভি বুলি পোৱালি এটা আছে। টপ ৱানত আছে চেভেনটি নাইন লেভেল।
ঔ। এইটো নাম্বাৰটো কাৰ?
কোনটো?
তেওঁ যে পৰিছোঁহে।
এইটো মোৰ মাৰ মাৰ তাত লাগি আছে।
তাকে তই এইটো কি হেৰি কৰি লবি নেকি?
নিউ বনালো নিউ।
কেতিয়া?
সেই এইটো মোৰটো নচলা হোৱাৰ পৰা।
অ।
মোৰতো জানোঁ কি হৈ থাকিলে নচলা হৈ থাকিলে।
কি হ'ল তোৰটো?
উম।
এই এপ দালে বোৰ গ্লিছ মাৰে ঐ।
অ মাজে মাজে মাথাই বেয়া হৈ যায়।
এতিয়াহে এইবিলাক ৰিজন চিজন আছে। আমি খেলোঁতে নাছিলে নহ আমি খেলোঁতে চব ক'ত, ক'ত আছিলোঁ ঠিক নাই।
উম।
তেতিয়া তেনেকে চাবই নোৱাৰি নহ।
সেইটো হয় কাইলৈ তই
কাইলৈ তই বোলো থাকিলে ফোন এটা মাৰিবিচোন দিনতে।
দিনতে।
উম ফোন কেইটামান কৰিম।
অ হ'ব দিনত কাইলে ফ্ৰীয়ে আছো বাৰু।
মানে তেৰ তাৰিখত তেৰ তাৰিখলৈকেহে আছে এইটো।
উম উম গম পাইছোঁ মই
তাৰ তাৰপিছত কিবা বেলেগ আহিব নে কি?
জানো আহিব নেকি চাগে।
এ তই কি হেৰি নেকি ভেলিডটৰ নেকি?
নহয়। কিয়?
সুধিছোঁ
মই ট্ৰেনস্ক্ৰিপচন কৰি আছো।
অ। সেইটোত সোমাবৰ কাৰণে কিমান লাগিব?